অ', শুনিছা?
অঁ শুনিছো, তুমি শুনি পাইছানে? অ', অ', কি কৰি এতিয়া?
এ আছো এনে। তুমি কোৱা কি কৰি আছা।
মইয়ো আছো, এনেই আছো। বাকী ভাল ন তোমাৰ? ঘৰত অ' মোৰ ভালে বাকী, ঘৰত ভালে আছে ন?
অ' ভালে আছে।
হম হম অ' আছে। ছে আছে। ভালে আছে। বাকী ভাত খালানে নাই?
অ', খালো খালো।
হা অঁ,
তুমি খালা?
মইও খালো। অলপ আগত খালোঁ মই দাইল, ভাত।
অ'।
উম উম তুমি?
মইও এ দালি ভাজি, ভাত।
আচ্ছা, ঠিকে আছে, তুমি বনালানে?
অ' ময়ে বনাইছোঁ বাৰু।
অ' নাইছ। কি বনাই তুমি মানে খানা বনাবলৈ জানা ন?
পাৰি। খানা বনোৱাতো আৰু মই ভাল পাওঁ আৰু মোৰ তেনেকেই ভাল লাগে কৰি গান গাই খানা বনাই এইবোৰ ভাল লাগে আৰু কৰি সেইবোৰ কৰোঁ মই
উম খানা বনাই কিনে ভাল পোৱা নাই তোমাৰ অভিৰুচি হয় ত তোমাৰ প্ৰিয় খাদ্য কি হয়
মই বইলাৰ মাংস বনাই ভাল পাওঁ আৰু তাৰ বাহিৰেও এনেক নৰ্মেল চব খানায়ে বনাম
ম পায় ন
আৰু ম'ম' চাওমিন এইাবোৰ এইবোৰ ভাল লাগে ম'ম' চা চাওমিন এইবোৰ ভাল লাগে খায়
আচ্ছা আচ্ছা
তাও বনাব পাৰোঁ
বনাব পাৰা ন যে তুমি হেৰি কৰা পাঁচটা ৰেষ্ট ৰেচিপিটো কোৱাচোন তোমাৰ তেতিয় হ'লে ময়ো তোমাৰ তোমাৰ পৰা ৰেচিপু শিকি কেনে মইও বনাব পাৰিম ঘৰত
অঁ পাঁচটামানৰ বেছি একো কৰিব নালাগে বহুত ইজি হয় পাচতা বনাবলৈ তুমি বিলাহী লব লাগে পিঁয়াজ ল'ব লাগে আৰু নহৰু এনেকে তুমি সেইটো প্ৰথমতে তেলত ভাজিব লাগে
আত্ছা
পেলাই ভাজি পেলাই সেইটো ব্লেণ্ড কৰি ল'ব লাগে মিক্সিত দি পেলাই গুৰি কৰি ল'ব লাগে গুড়ি কৰি লৈ পেলাই সেইটো তেলত তেলত দি বা বাট টা নিকলো দিপলে স দি পেলাই তাত অলপ মছলা দি পাস্তাটো দি পেলাই লৰালই হ'ল ধুনীয়াকৈ সেইটো হৈয়ে যায় বহুত ইজি হয়
ইজি হয় ন উম বাকী তুমি সি উ চীজ পাাস্তাটো বনাবলৈ জানা নেকি
এই চিজ পাস্তাটো ইজিয়ে হয় চিজ দিব লাগে তাত অলপ পানী সেইটো মানে সেইটো আটাইতকৈ ইজি ৰেচিপিটো চীজ দি তাত পানী দি পেলাই এনেকৈ পাস্তা দি পেলাই লৰালি হ'ল আৰু তাৰ ওপৰত চিলি ফ্লিক্ছ আৰু অৰিকেনো এনেকে দি দিলে সটো এটা হৈ যায় বা তুমি এনেকেই মই যিটো কৈছোঁ সেইটো ৰেচিপি দি পেলাই তাৰ ওপৰত চীজ দি পেলাইও তেনেকৈ বনাব পাৰা
উম হম হম হম ভালেই মই তেনেকে বনাই পোৱা নাই দেই তমাৰ অ অ উম উম উম উম বাকী তুমি এনেকে মাংস মাছ বনাবলৈ জানানে
অ মাছটো মই ইমান ভালকে নাজানো মাংসটো জানো বনাবৰ
অ অ অ আৰু কাটিবলৈ জানা নাই
অঁ মই চব নিজেই কাটো মোৰ বস্তু মই যি যি খাদ্য বনাওঁ চবতে মই নিজেই কাটি কৰি নিজে
া অ অ উ ভালে হয় জানি বলে অ অ অ ভালে
সেইটো মানে মোৰ মোৰ ভাল লাগে আৰু সেইবোৰ কৰি তুমি তোমাৰ কি কৰ ভাল লাগে
সেনেকে খানা বনাব পাৰো আৰু অ কিন্তু মানে চব খিনি বস্তু ছ নাই জানো উ মানে কি মাংস বনাবলে জানো তাৰপিছত বেছি তিয়ৰ দালি ভাত উম ভাজি অমলেট তেনেকুৱা সেইবোৰ জানো আৰু মাছতটো বনাবলৈ নোজানো দেই বাকী মাংস জানো চিকেনৰ যোনটো হেৰি আছে গ্ৰেভি টাইপ যোনটো কাৰাী আছে সেইটো জানো বাকী হেৰি আমাৰ যোনটো অসমীয়া ষ্টাইলৰ যোনটো খানা চিকেন আছে ন সেইটো তেনেকেও জানো বনাবলে উম অ অ অ সেইটো
অঁ সেইটো মই ইমান ভালকৈ নাজানো অঁ মই মানে আজিলৈকে যিহেতু বনোৱা নাই তিল চিকেনটো কিন্তু মই ৰেচিপিটো দেখিছোঁ কিন্তু বনোৱা নাই এতিয়ালৈকে
অ মানে ন চেনৰ নিিনাই ন তিল কৰি হ কৰিব ল উম ভাল ভালেই লাগে খাই কেনে, উম। বাকী আৰু তুমি হেৰি উম। উম হা হা
বাকী মই এনেকে খোৱা বস্তুৰ লগত এক্সপেৰিমেণ্টবোৰ খোৱা বস্তুৰ লগতে মানে কিবা কিবি, বেলেগ বেলেগ বস্তু স্তু দি পেলাই তেনেকেই বনোৱাও।
সদায় খায়ো ভাল নালাগে ন, মানে এক্সপেৰিমেন্ট কৰি থাকিব লাগে খানাবোৰত নতুন নতুনকে, উম বস্তু কৰি থাকিব লে ইনগ্ৰেডিয়েন্ট তেতিয়াহে চাগে মানে, টেষ্টো ভাল হয়, আৰু খাই কেনেও ভাল ভাল লাগে হয় ন?
হৈ থাকে ন সোৱাদতো সলনি হৈ থাকে তেতিয়া অ খোৱা বস্তুবোৰ বেছি ভাল লাগে অঁ
টোৱে ময়ো এনেকে ইউটিউবত ৰেচিপি চাও নতুন নতুন শিকি শিকি শিকিব ট্ৰাই কৰো আৰু কৰি কেনে এনেকে বনাও ভাল লাগে তেনেকে বনাই কেনে, খাই, উম উম। সেইটোৱে বাকী তুমি ফাষ্ট ফুড বনাব জানানে নাই? কিবা এনেকে, মম' তাৰপিছত চাওমিন সেইবোৰ জানানে
চাওমিন জানো ম'ম' ম'ম' এবাৰ বনাইছোঁ।
উম অ মম' ময়ো এবাৰ বনাই পাইছো দেই ভালে হৈছিলে। কেনেকে বনাইছিলা তুমি দিয়াচোন ৰেচিপিটো কোৱা, অঁ
প্ৰথমতে তুমি আটা বা ময়দা তুমি যোনটো ভাল পোৱা সেইটো তেল আৰু নিম নিমখ দি ধুনীয়াকে মাৰি লবা, আ লডা এটা বনাই লবা তাৰপিছতে সেইটো সৰু সৰু ভাগত ভাগ কৰি লবা। তাৰ পিছত যদি তুমি ভেজ বনাব পৰা পাচলি দিব বিচৰা তেনেহ'লে পাচলিটো সৰু সৰুকৈ কাট কুটি পেলাই সেইটো অলপ ভাজি ল'বা, ভজি ভাজি পেলাই তাৰ ভিতৰত এনেকৈ ৰুটিৰ নিচিনাকৈ বেলি সৰু সৰুকৈ তাৰ ভিতৰত ভাজিটো ভৰাই পেলাই এইটো শ্বেপটো দি ল'বা মমৰ শ্বেপটো দি পেলাই ষ্টিম কৰি দিলেই হৈ গ'ল বা তুমি ফ্ৰাই কৰিব বিচাৰিলে ফ্ৰাই কৰি দিবও পাৰা তাৰপিছত উম উম
মই কিন্তু এই ফ্ৰাই ম'ম' টো বনাই পোৱা নাই দেই ফ্ৰাইড ম'ম' যোনটো থাকে ভাজি কেনে বনাই সেইটো বনাই পোৱা নাই কিন্তু ষ্টিম ম'ম' য়ে বনাই পাইছো আৰু--এদিন ভাবিছো ট্ৰাই কৰিম ফ্ৰাইড ম'ম' টো বনাবলৈ
বেছি টান নহয় সহজেই হয়
অ অ সেইটোৱেই বাকি তুমিম হেৰি আমি যোনটো এই আহ-আহ হেৰি ষ্ট্ৰিট ফুড যোনটো হেৰিটো খাওঁ ফুচকাটো খাওঁ সেইটো বনাই পাইছা নে নাই তুমি
অঁ ভুচকা বনাইছোঁ মই ফুচকা মানে উম ফুচকা কা যিটো হেৰি হয় উম মানে ফাৰষ্ট টে ম আ কি ল'ব লাগে চুজি ল'ব লাগে চুজিটো ধুনীয়াকৈ সেইটো মম' নিচিনাকৈ মাৰি ল'ব লাগে ম'মোৰ দৌটো যেনেকৈ বনায়
উম উম তেনেকে চুজি দি কেনে এনেকে আটাৰ নিচিনাকে চফট মানে হেৰিটো হয় দৌো হয় ন
অ' ভেৰি গৰম পানী দিব লাগে গৰম পানী দিলে তেতিয়া দুইটো চফ্ট হয়
তাৰপিছত চ'দাও দিব লাগে নেকি তাতে
তেলোক কন বেছিকে দিবা তেতিয়া কোমল হব বস্তু টো ছ'ডা তেতিয়া নিদিলেও হয় দিলেও একো নাই কোমল হৈ ন দি পেলাই তেনেকে পেলাই সৰু সৰুকৈ কাটি পেলাই তাতে তেলত দি দিলেই হৈ যায় আৰু আলুটো সিজ নে পিটিকা বনাই পেলে তাতে সোমোৱাই পেলাই আৰু পানীটো‌ ইজিয়ে হয়, এনেকে পদিনা, ধনিয়া, আদা, নহৰু
অহ সেইটোৱে, মই মানে কি হয়, উম‌ উম উম অহ তেনেকে ধুনীয়া হেৰিটো দিলেও ভাল লাগে খায়। উম উম উম আৰু মটৰো দিব পাৰি নহ'?
অহ ম মটৰো দিব পাৰি। মটৰ সিজাই পেলাই উম‌ উম আৰু কিছুমান বুন্দিয়াও দি দিয়ে তাত
অহ, আচ্ছা আচ্ছা হম হম হম মই মানে ফুচকা বনাবলে, অহ অহ মই ফুচকা বনাবলে ট্ৰাই কৰিছো দেই কিন্তু, জানো এনেকে মানে বস্তুটো নুফুলিলে। চ'দাও দিছিলো বাট ষ্টীল মানে এনেকুৱা বল টাইপ নহ'লে চেপেটা খাই থা থাকাৰ নিচিনা হৈয়ে আছে, অ', কিনিব কিনা কিনাতো পাই বাৰু মানে ঘৰত নিজে হেৰি টো বনাব খুজিছিলো, বাট নহ'লেই জানা, নেক্সট টাইম তোমাৰ ৰেচিপিটোকে আৰু ট্ৰাই কৰিম। হয় নে নাই চাওঁ। হয় নেকি, অ', অ', আৰু গোটেই দ'টো চুজি দিয়ে বনাই ন'।
চুজি অলপমান মানে চুজি বেছিকৈ দি- দি অলপমান আটাও দি দিব পাৰা।
আচ্ছা, আচ্ছা। উম, উম, আমি মানে মই যেতিয়া বনাইছিলো তেতিয়া হেৰি কৰিছিলো আটা আৰু চুজি দুটাই মানে সমান সমানকে দিছিলো চাগে কিন্তু' নহ'লে জানানে চদাও দিছিলো, জানো কেলে ন হ'লে বস্তুটো ভাল
কমাই দিবা
অহ, তেনেকুৱা কৰিব লাগিব। উম উম, লা ভালে লাগিলে তোমাৰ লগত কথা পাতি কেনে, অ'। বহুত কিবা কিবি ৰেচিপি জানিব পাৰিলো, নেক্সট টাইম ট্ৰাই কৰিব পাৰিম। দিয়া ঠিক আছে, বাই বাই।